মই দেখামতে ন, মিনিট কিবা চল্লিশ ছেকেণ্ড আছিলে নেকি।
কিমানমান?
ন মিনিট চল্লিশ ছেকেণ্ড আছিলে নেকি এইটো, এইটো। অ, হেৰি ইয়াক কিমান পইণ্ট দিছিলে।
ছিক্স ফৰটিওৱান।
ঠিকে আছে মোক ট্ৰিপল ছিক্স ইমান বেছি দিলে।
নহয় মই, মই, ক মই কলো তো মই নিদিয়ে নহয়।
অ, গম পাইছো মানে এই তেতিয়া মই ক'ল কৰিছিলো যে তক
অ'।
তে, তেওঁ বুলো বহুত দিছে।
ত, টাইম বেছি হৈ গ'ল আকৌ।
টাইম বেছি হোৱা নাই নহয় দ এই দছ মিনিট ফিফটি ছিক্স ছেকেণ্ড আছিলে।
সেইয়াতটো বেছি কৰিছা না।
অ, মানে যিমান দেৰিকে মানে তেইৰ পৰণৰ কিবা কথা আছে নেকি।
নাজানো কিন্তু লিখা আছে যে দছ মিনিট কলব, কল দছ মিনিটলৈকে কথা পাতব দিছে মানে লিখাই আছে।
অ', অ'।
আৰু মোক কওঁতে কৈছে যে দছ মিনিটৰ ওপৰত কথা নাপাতিবা বুলি কৈছে।
দছ মিনিটৰ ওপৰত কথা পাতিব দিয়া নাই।
এহে।
তাত কিবা লিখা, লিখিও আছে বোলে এবাৰ চাব লাগিব ৰ এইটো কলৰ পিছত।
অ, ইয়াতে লিখা আছে চাগে।
অ, লিখা আছে, মই চাইছিলো এবাৰ। ত, পাঁচটা কমপ্লিট হৈছিলে হয় এতিয়া আৰু আছে।
অ, এইটো যে তিনটা হ'ব। উম।
নেট চল'
উ। অ, এই মোটামুঠি তই কেইটা কমপি
ম, শনে।